তুমি আজি ভাল, হেল্ল, ' হেল্ল', এনে আছোঁ।
অহ, এ কি তই শুনচোন।
আ কোৱা।
আজি মানে আমি ভালুকপুং গৈছিলোঁ।
অহ।
বুইছ।
অহ।
গৈ ভাল লাগিলেই, মই লগৰ কেইটামান লগত গৈছিলোঁ। গৈ ভাল-চাল লাগিলে, বস্তুবিলাক চাই আহিছোঁ। আমি নেক্সট দেওবাৰ যাওঁ বল।
অহ যাম। হ'ব, ওলাবা।
উলাবি।
অহ।
ধুনীয়া মানে, তোৰ ৰেজৰ্ট এখন আছে, তাৰ পিছত তোৰ ধুনীয়া হোটেল আছে, ধৰ পিকনিক স্পটো বহুত ধুনীয়া। ইমান ধুনীয়াকে ঘূৰি ফুৰিম। মানে একদম ধুনীয়া, এনজয় কৰিব পৰা জেগা, ধুনীয়া আৰু।
অহ। যাম দিয়া, অহ যাম।
আৰুনাইবা ভালুকপুং নগলে ধৰ, হেৰিলৈ যাব পাৰিম আমি ভৈৰৱ কুণ্ড তালৈও যাব পাৰিম বা টিপি-চিপি এনেকাে যাব পাৰিম
টি পিতে যাম, টি-টি পি যাম দিয়া।
টিপি যাবি ন? দে, হ'ব। বাকী খবৰ? কেনেকুৱা?
ভালেই, তোমাৰ?
আছোঁ আৰু তেনেকেতে।
কাৰ লগত গৈছিলা?
মই তোৰ লগৰ কেইটামান লগত গৈছিলোঁ। তেনেকে ফুৰি মেলি আহিলোঁ, তেনেকে তোৰ যদি কোনোবা লগৰ। সকলো আছে, উলিয়াবি, ওলাম। যাম, ধুনীয়াকে ফুৰিম-মেলিম।
অহ, অহ, মই সেইটোৱে, যাম দিয়া ময়ো। লগৰ সুধিম সিহঁতক, কি কৰে সিহঁতে।
অ', ঠিক আছে সুধিবি আৰু মাৰহুত যাই নেকি সুধিবি।
অ' মা-হঁতকো সুধিম। তাত এনে ৰিজৰ্টখন কেনেকুৱা?
বঢ়িয়া। তাত, মানে, একদম চুইমিং পুল, চুইমিং পুল চব আছে আৰু
খোৱা-কৰা চব বস্তু আছেনে?
আছে, আছে।
কি, কি খালা? মানে, কেইটাত?
মই তাত খালোঁ। আমি কিবি, এনেকে ভাত, খৰ মাংস-চাংস, গাহৰি মাংস খালোঁ। তেনেকেই খাই মেলি, ঘূৰি-ফুৰি আহিলোঁ আৰু
অ', এনেই তাতে কিবা আৰু, মানে হেৰি আছে নে? মানে, এনেকা গেম, চেমবিলাক যে থাক
অ'। তাত ধুনীয়া গেম আছে। তোৰ, মানে, এনে তই, এনেকুৱা ৰিজৰ্ট আছে ন। ৰিজৰ্টৰ ভিতৰত চব গেম-চেম, চব আছে আৰু
উম, উঠিলে? উঠিছিলে তাত?
অ', এনেকুৱা এখন। তোৰ পানীত খোজকাঢ়া বল এটা আছে। তাত উঠিছিলোঁ মই।
পানীত, খোজকাঢ়ি থাকে?
অ', পানীত, মানে, বল এটা থাকে। পানীত যিটো বলটোত সুমুৱাই দিয়ে, তাৰপৰা পানীত খোজকাঢ়ি, খোজকাঢ়ি ঘূৰি ফুৰিব পাৰি আৰু এনেকুৱা ধৰণৰ, খেলা ধূলা চব পাবি তাত। ফেচেলেটি মানে, তাত একো একদম মানে ৰখা ৰখি চিষ্টেম নাই আৰু।
অ', আৰু হেৰি, আম চেন্দেলে কাইলৈ কাইলৈ ওলাবা দিয়া, কাইলৈ যাম।
কাইলৈ যাবি?
অহ, মাহঁতক সুধি লম মাহঁতো যায়, অহ, তুমি গাড়ীখন ঠিক কৰি ল'বা। আৰু এনেই এ কিমান মানে যাওঁতে কিমান মান লাগিব পইচা চইচা?
পইচা চইচা কথাটো বাৰু মই পিছত ক'ম দে তোক।
অহ। এনেই, উম।
বাকী ঘূৰিবলৈ যাবি আৰু ধুনীয়াকে ফুৰিব পাৰিবি তাত, খাব পাৰিবি, বিন্দাজ ঘূৰিব পাৰিবি মানে একদম ফূৰ্তি, একদম ফূৰ্তি কৰা জেগা আৰু। বৰ ধুনীয়া জেগাটো মানে বুইছ', ৱাটাৰ, টিপিৰৰ ৱাটাৰ ফল চল বৰ ধুনীয়া আছ
টিপি যোৱা নে তালৈ যোৱা, ক'ত
এটা কাম কৰিম আমি তাক প্ৰথম সোমাম ৰিজৰ্ট, মানে ভালুকপুঙত সোমাই তাৰ পিছত সেইফালদিয়ে টিপি যাই, তাৰপাছত আমি তাত এঞ্জয় চেঞ্জয় কৰি টিপি চিপি ঘূৰি আহিম ধুনীয়াকে।
অ', সেই টিপিৰ যে ডাঙৰ যে ৱাটাৰফলটো যে আছিলে যে তাত নামিম হা, এইচ মানে এনেকে যে মানুহ বিলাক যে থাকে যে। সেই তাত নামিম হা, অ', ইমান ভাল লাগে আৰু সৰু সৰু যে ৱাটাৰফল বিলাক পৰি থাকে, বাপৰে মই এবাৰ গৈছিলি ইমান ভাল
উম ওলাবি ওলাবি আকৌ ওলাবি যাম ফুৰিম যেনেকে
অ'। এনেই আছো মই
ভাত পানী খালি ময়ো সেই ভাত পানী খাই তোৰ লগত ফোন কৰিছো সেইটোৱে আৰু।
আৰু কি এনে হেৰি পঢ়া শুনা হলনে
পঢ়া শুনা কৰি আছো আৰু এয়া কি কবি আৰু পঢ়া শুনাটো কৰিবই লাগিব তোৰ কি হ'ল
উম ময়ো পঢ়িয়ে আছো মানে আৰু
আছে দে পুই থাক বাকি কাইলৈও যাওঁ যদি ওলা। ধুনীয়াকে যাম ফুৰিম তাত থকা খোৱা মানে একদম বৰ ধুনীয়া আৰু
, হেৰিয়ালে যাব, এ টিপিলে নে, অ', টিপি-টিপি যাওঁ আমি এবাৰ টিপি গৈছিলো যে, তাত মানে কিবা পাছ লাগে বোলে।
অ পাছটো লাগে বাৰু
এইটো পাচটো আছে নাই বা
সেইটো পাছ আমাৰ তেজপুৰতে বনায়, বনাই লৈ যাম।
অ এ হেৰি আকৌ দোকান চোকান থাকে কি বনাই তাতে
এ বৰ ধুনীয়া জেগা অ' পাহাৰ জেগা আৰু কি ধুনীয়া জেগা মই কি ক'ম আৰু তোক কচোন
নহয় এনেককা যে চিপছ চিপছ পোৱা মানে সেইবাক খাবলৈ কৰিব মন যায়
এ বৰ ধুনীয়া জোগা মই চব পাবি এভেইলে এভেল চব পাবি মানে টেনচন ল'ব নালাগে তই
তেন্তে ওলাবা
উম ওলাবি যাম ধুনীয়াকে ফুৰিম মেলিম ঘূৰিম আহিম ন' আমি এটা কাম কৰিম দে কেইদিনমান তাত থাকিয়ে যাওঁ নেকি?
অ দুদিনমান থাকি থাকি যাম এসপ্তামান থাকি যাম আহি যাম তাৰপিছত
অ আৰু এটা জেগাত যাম আমি বুজিছো এই কি কয় তোৰ লগত যদি তোৰ লগত যদি কাইলৈ যাওঁ তে মই আকৌ অহা দেওবাৰে মণিপুৰ যামগে মণিপুৰ নহয় চৰি মেঘালয় যামগে মেঘালয়ত গৈ ধুনীয়াকে ঘূৰি ফুৰি মেঘালয়তটো বৰ ধুনীয়া মই লগৰ লগতে যাম মেঘালয় বৰ ধুনীয়া জেগা মানে নে মেঘালয়ো যে
অ'।
ধুনীয়া ধুনীয়া ৱাটাৰ ফল আছে, ক'বই নালাগে মানে বুইছ নাই।
বিলাক, মই আজিলকে গৈ পোৱা নাই বাৰু
আৰু তুহুত যদি আকৌ যাৱ, কাইলৈ ফুৰি মেলি আহি ৰেদি এখন কবি আক লৈ যাম, ভৈৰৱকুণ্ড চৈৰৱকুণ্ড ফুৰি আহিম
অ', হ'ব। আৰু হেৰি ভালুকপোন্দ ভালুক কেতিয়া গৈছিলা, পাহৰি গ'লো কৈছিলা যে।
মই তোৰ পুৰহি দিনাখন গৈছিলো, পুৰহি। বেকগ্ৰাউন্দ চাউন্দটো আহি গল ফোনটো